হেল্ল'
হেল্ল'
হেল্ল'
অ এনেই আছো বহি এ অলপ আগতে মানে বজাৰলে গৈছিলো বজাৰলে মানে মেলা এখন চলি আছে তালে গৈছিলো তাৰ পৰা আহিলো এতিয়া, এতিয়া এনে বহি আছো তই কি কৰিছ?
অ মই আছো এনে আজি দেখোন বহুত গৰম পৰিছে কেনেকৈ ইমান মানে পৰাগ্ৰম কৰিবি
এ গ'লো আৰু গৈ আহিলো মাৰো কিবা মানে মেলা এখন হৈছে ন মেলাখনত মাৰো কিবা কিবি কিনিব লগা আছিল সেইকাৰণে ওলাই গলো
বাৰু বজাৰত কিবা বিশেষ কিবা আছিল নেকি?
অ বজাৰ মানে কি বজাৰত এনেকে যোৱা নাই বাৰু ক'ব গলে মই মেলাতে গৈছো আছিল দেই কিছুমান মানে শিপিনীয়ে নিজৰ হাতেৰে বোৱা গামোচা জাপি আৰু আন কিছুমান থলুৱা বস্তু মানে বিক্ৰী কৰি আছিল সেইবোৰ দেখি অলপ সময় তাতেই ৰৈ গলো ইমান বেছি ধুনীয়া লাগিছিল দেখি মানে শিপিনীসকলে যিখিনি কষ্ট কৰে সেইখিনি বস্তু বনোৱাত সেইখিনি মানে দেখাই পায় ডাইৰেক্ট চকুৰে
সঁচাকৈ নেকি এতিয়াও মানে এনেকুৱা হাতে বোৱা বা বস্তু মানে বোৱা বা উম মানে বস্তু বিক্ৰী কৰা মানুহ আছে বুলি জানি খুব ভাল লাগিল দেই মোৰ
উম সেইটোৱে আৰু আছে দেই মানে যদিও আগৰ তুলনাত কমি গৈছে আগতেতো বহুত আছিল শিপিনীয়ে বুইছিল গামোচা কিন্তু যি সকলে এই কাম কৰি আছে এতিয়াও তেওঁলোকৰ পৰিশ্ৰম মানে সচাকৈ মানে একদম গুণ গাব লগা পৰিশ্ৰম মানে কি বুলি কওঁ ইমান কষ্ট কৰে সেই দুখন হাতেৰে এডাল এডাল সূতা লৈ কিনে মানে বহুতে বেছি ভাল লাগে
আচ্ছা মানে অ ঠিকে কৈছ হয় বাৰু কথাটো আচলতে এইবোৰে অসমৰ আচত পৰিচয় নহয় নে আৰু গামোচা, জাপি, তাৰপিছত হস্ত তাঁতৰ কাপোৰ তাৰপিছত এইবোৰ দেখিলে মানে অসমৰ কথা মনত পৰে দেই বহুত বেছি মোৰ
অ একেবাৰে ঠিক কথা আৰু মানে মনো মানুহে মানে মানুহে মানে কৰিছে গামোচা এখন কাপোৰ কিন্তু মোৰ মতে গামোচাই হৈছে অসমীয়াৰ গৌৰৱ মোৰ এনেকুৱা লাগে কি মানে মোৰ এনেকুৱা লাগে কি মানুহে ভাৱে গামোচা ময়ো ভাবিছিলো দেই- সৰুতে কি গামোচা এখন কাপোৰ। কিন্তু যেতিয়া ডাঙৰ হলো লাহে লাহে ডাঙৰ হোৱাতে গম পালো কি গামোচা হৈছে এখন মানে অসমৰ গৌৰৱ।
সেইটো হয় কিন্তু যে আৰু অতিথিৰ সন্মান জনাবলৈ মানে আমাৰ গামোচাই দিয়া হয়। শিল্পীত গামোচা পিন্ধৱা হয়, এইবোৰে মানে আমাৰ অতিথিৰ পৰিচয় দিয়ে।
একেবাৰে কৰিছো ময়ো লক্ষ্য মানে কৰিছো। আজিকালি এনেকুৱা বহুত বহুত যুৱ-যুৱতী আছে যিবোৰ সাংস্কৃতিক অনুষ্ঠানত গামোচা পিন্ধিবলৈ ভাল পায়। এইটো দেখি মোৰ বৰ ভাল লাগে। যিবোৰ তৰ শিল্পীসকল আহে আমাৰ বিহুৰ সময়ত সেইবোৰৰ গামোচা পিন্ধা, পিন্ধা পিন্ধোৱা হয়। সেইটো মোৰ মানে বহুতেই বেছি ভাল লাগে। কিমান ধুনীয়াকে সিহঁতক গামোচা পিন্ধালে সিহঁতেও মানে একদম আগ্ৰহীকে সিহঁতেও লৈ লয় গামোচাখন।
অ সেইটো হয়। আৰু নিজৰ সাংস্কৃতিক যদি আমি নিজে সন্মান নকৰো আমিওটো সন্মান নকৰিব ত আমি প্ৰথমে আমি নিজে কৰি শিকিব লাগিব।
উম তই ঠিকেই কৈছ দেই। আমি নিজে আগবঢ়াই নিব লাগিব আমাৰ সংস্কৃতিটো। যদি আমি নিজেই নিনিও তেতিয়াহ'লে বেলেগে আনে কি সন্মান কৰিব? এতিয়া চা বেলেগ ৰাজ্যৰ পৰা বোলে মানুহ আহিল, আহি কিনে বোলে আমি সিহঁতক একোৱয়ে নিদিলো। সিহঁতে কেনেকে জানিব কি আমাৰ সংস্কৃতিৰ কথা আমাৰ কোনোবা আহিলে যে গামোচা পিন্ধে এতিয়া সিহঁতে জানে আৰু সিহঁতেও বহুত ভাল পায়। কি অসমৰ পৰা কিবা এটা বস্তু কিবা এটা মূল্যবান বস্তু সিহঁতে নিবলৈ পাইছে। আৰু এতিয়া যদি বেলেগ আমাৰ দেশ বিদ দেশ বিদেশৰ আমি যদি কথা কবলৈ যাওঁ, বিদেশৰ যেতিয়া মানুহ আহে তেতিয়া মানে সিহঁতক যদি আমি গামোচা পিন্ধাও, সিহঁতেও বহুত বেছি আনন্দ লাভ কৰে লগতে আমিও কৰো কি আমাৰ কিবা টা বস্তু কিবা এটা অংশ এটা অসমৰ অংশ বুলিয়ে কব পাৰি গামোচাখন অসমীয়াৰ মৰম, সেইখিনি বস্ত সেইটো বস্তু যাতে আমি দিব পাৰিছো। সেইটো মানে বহুত বেছি প্ৰয়োজন হয় আৰু সিহঁতেও ভাল পায়। আৰু মই ভাবো কি এতিয়াতো চাব গ'লে মেচিনতে বনাই গামোচাবোৰ, কিন্তু মই মানে ভাবো মেচিনত বনোৱাতকে শিপিনী সকলে বনোৱা গামোচা বেছি মূল্যবান। আৰু মই ভাবো চৰকাৰে এইটো বেন কৰি দিব লাগে এইটো যে মেচিনত বনাই গামোচা। কাৰণ কিয় মেচিনত বনোৱা গামোচাটো আমাৰ অৰিজিনেল অসমৰ গামোচা নহয়। যদি আমি ক'বলৈ যাওঁ।
হা? হা?
হেল্লো।
হেল্লো অ অ ক।
নহয় বোলো তই এইবাৰ বিহু উদযাপন কৰিছিলি নে ভালদৰে?
উম কৰিছো কৰিছো আমাৰ গাঁৱত মানে তিনিদিন ধৰি বিহু অনুষ্ঠান হৈছিল।
তোৰ হুঁচৰি আহিছিল, বিহু নাচ হৈছিল, গীত হৈছিল, তাৰপিছত বহুত আনন্দ লাগিছিল। আৰু মানে কিবাটা আৰু বিহু কেইদিন বহুতে বেছি ভাল লাগে যি কি যি হক। অকল শিল্পী আহে যাক মাতে হুচৰি কাৰণে যাক তোৰ মানে জেং বিহুৰ কাৰণে মাতে সিহঁতকো সকলোকে গামোচা পিন্ধা হয় আৰু বিহুৰ সময়ত গামোচাটোৰ প্ৰতি মানে যিখিনি মৰম সেইখিনি অলপ অসমীয়া মানুহ কাৰণে বাঢ়ি যায়। তোৰ অতিথি আহিলেও বিহুৰ দিনা গামোচা দিবই দিব। আৰু গামোচা দিয়ে ভাগিনবোৰক গামোচা দিয়ে আমাক মা-দেউতাই গামোচা দিয়ে আমি মা-দেউতাক গামোচা দিওঁ তেনেকুৱা
অ আমাৰ ইয়াতো মানে বিহু উদযাপন হৈছিল সৰু ল'ৰা-ছোৱালীৰ পৰা ডাঙৰলৈকে সকলোৱে অংশগ্ৰহণ কৰিছিল ইয়াত
উম আৰু বিহুৰ এটা মানে ভাল দিশ কি জানানে ইয়াত তোৰ জাতি, ধৰ্ম, ধনী-দুখীয়া কোনো ভেদ ভাও নাথাকে। সকলো একেলগে আনন্দ কৰে এতিয়া বোলে মই বোলে কবলে যাও সেই মানুহটো বহুত দুখীয়া সেই মানুহটো বহুত ধনী এতিয়া সংস্কৃতি অনুষ্ঠানত বিহুৰ সময়ত কোন দুখীয়া, কোন ধনী, কোন ধৰ্মৰ কি কোন কোনটো জাতিৰ এইবোৰ একোৱে ধৰিব নোৱাৰি, কাৰণ সবেই মিলা প্ৰীতিকেই থাকে সবেই আনন্দ কৰে সেইকাৰণে ভেদ- ভাও মানে কোনোৱে নক নাথাকে আৰু মোৰ সেইটোয়ে ভাল লাগে যেতিয়া বিহু আহে যেতিয়া সংস্কৃতিক কিবা অনুষ্ঠান আহে আমাৰ অসমলে যেতিয়া অসমীয়াৰ মানে কিবা এটা উৎসৱ আহে তেতিয়া মানে সেই মিলা প্ৰীতি দেখিবলৈ পোৱা যায় আৰু সেইটো দেখি বহুতে বেছি ভাল লাগে ক'ব গ'লে কিছুমান বাহিৰত এনেকুৱা তোৰ বাহিৰতো নহয় অ বাহিৰতে এনেকুৱা অংশ আছে এনেকুৱা ৰাইজৰ কিছুমান অংশ আছে যিবোৰ অ যিবোৰ অংশৰ মানে তোৰ মানে এতিয়াও মানে এইবোৰ ধনী, দুখীয়া, ধৰ্ম, জাতিৰ ভেদ ভাৱ কৰা হয় কিন্তু এ আমাৰ অসমত সেই বস্তুটো কৰা নহয় ধনী, দুখীয়া, জাতি ভেদ-ভাও
একদম ঠিক কৈছা দে বিহুৱে মানুহক মানে একেলগে কেনেকৈ থাকিব লাগে একেলগে সবে মিলি পেলাই গোটেই মানে ধৰ্মৰ জাতি বিলাক ধৰা জাতি ধৰ্ম মিলি পেলাই বেলেগ বেলেগ ধৰ অ বেলেগ বেলেগ জাতি ধৰ্ম মিলি তেনেকে থাকিব একেলগে এইবোৰ বুজাই আৰু মানে মানুহক একতাৰ শিক্ষা দিয়ে
উম তই ঠিকেই কৈছ। আৰু বিহুৰ গীত বোৰ শুনিলে মানে মনটো একদম ভাল হৈ লা ভাল লাগি যায় কি বিহুত যিবোৰ গীত আমি শুনিবলৈ পাওঁ কিবা এটা ভালে লাগি যায় আৰু বিহুত সেইবোৰ গীত শুনিলে মানে বিহু নাচো নাচোৱে লাগি যায়
সেইটো মানে অসমৰ লোক গীতৰ কথাই মানে আহে যেতিয়া সঁচাকৈয়ে মানে আমাৰ লোক সংগীতবোৰ বহুতেই মধুৰ
উম তই ঠিকেই কৈছ বিহু কি থক টোকাৰী গীত হওঁক দেহ বিচাৰ গীত হওক জিকি জাৰি হওক মানে প্ৰতিটোৰে নিজৰ নিজৰ তোৰ মানে নিজৰ নিজৰ দিশ আছে বা নিজৰ নিজৰ সৌন্দৰ্য এটা আছে নিজৰ নিজৰ সুৰ আছে সেইটোৱে ভাল লাগে
উম উম সেইটোৱে মানে। আজিকালি ক'ব গ'লে আধুনিক- তাৰ মাজতো মানে বহু শিল্পীয়ে উম এটা নতুন ৰূপত- উপস্থাপনো নহয়
হয়, কিন্তু দেই মানে কথাটো মানে কবলৈ গ'লে ভালেই কথাটো কিন্তু মূল সুৰ আৰু মানে পৰম্পৰা যাতে আমাৰ নষ্ট নহয় এতিয়া শিল্পীসকলে এনেকে গাই দিয়ে। কিন্তু মই ভাবো যিটো অৰিজিনেল সেইটো যাতে অৰিজিনেলে হৈ থাকক। এনেকে নতুন কিবা সুৰ দি কিনে মিলাই কিনে তেনেকুৱা যাতে নক- কৰে তেনেকে কৰি নষ্ট যেন নকৰে আমাৰ মানে- সংস্কৃতি এইটো বহুত বেয়াকে প্ৰভাৱ পৰিব এনেকে যদি নষ্ট কৰে। সেইটো মনত ৰাখিলেই হ'ল আৰু।
অ, সেইটোৱে ঠিক কৈছ। কিন্তু মই হব নহয় যদি আধুনিকতাৰ লগত চলিব লাগে তা'ত হেনো। নিজৰ সংস্কৃতিবোৰ পাহৰিয়ে যাব।
সেইটো হয় কিন্তু। আমাৰ ককাই যে আছে আমাৰ ককাই সদায় কয় কি গছৰ শিপা শক্তিশালী হ'লেহে গছ জোপ- পা ঠিক হৈ থাকে। মানুহৰ ক্ষেত্ৰতো মানুহৰ ক্ষেত্ৰতো মানে একেই। তোৰ যদি মানে মানুহটো ভাল হৈ থাকে তেতিয়া মানুহটোৰ পৰিয়ালটোও ভালেই হ'ব।
অঁ, আমাৰ ককাই সদায় কয় মানে গছৰ শিপা- শক্তিশালী হৈ থাকিব লাগে।
উম।
প্ৰায়তো দুবছৰ আগতে গৈছিল আৰু গৈছিলো আৰু। সেইবাৰ মানে কেইটামান শক্তি চাবলৈ গৈছিলো, ইমান ধুনীয়া আছিল।
অ, তাকেতো মানে